অ,
অ অ তোমালোকে বিয়া আছিল, বিয়া খাব গৈছা।
অ বিয়া খাই আহিলো।
অহ ক'ত আছিল বিয়া?
এইফালে ছয়গাঁও বুলি যে কয় ছয়গাঁও।
অ অ।
আছিলে।
ক'ত ল'ৰা কৰ?
মানে ছয়গাঁও ল ল'ৰাটো মোৰ মানে মোৰ ন ন জনীৰ দেওৰেক হয় আৰু অ আৰু কইনা হ'ল এইফালে শিঙি মাৰি যে বুলি কয় সিফালে। উম, সিফালে।
অ বিয়া চাবা গৈছা?
অহ গৈছিলো। উ বিয়াত হেৰি হৰে সেই পথাৰ মাংস তাৰপিছত মাহৰ দালি যে খাৰ দি বনাই, মাহৰ দালি বনাইছে, এখন মচুৰৰ দালিও বনাইছে। চব্জি বনাইছে।
ভাল লাগে বিয়াত সেবিলাক মাহৰ দালি বনাই, মাহৰ দালি বনালে ভাল লাগে।
অ আৰু হেৰিজ
মাহৰ দালি অ'। মাহৰ দালি যে মানে হাঁহৰ মাংস বনাই ছয়গাঁওটো এইটো বনাইয়েই।
অ' বনাইয়েই।
হাঁহৰ মাংস আৰু ছয়গাঁওটো বিখ্যাত হাঁহৰ মাংস।
অহ'
কিছুমানে আৰু পচলাই দি বনাই মাংস। সেইটোতো বহুত ধৰণেৰে বনাই কোমোৰাৰে বনাই হাঁহৰ মাংস বনাই পাইছা না?
আহ বনাই পাইছোঁ। উম, কোমোৰাৰে
আহ
বনাই‌ পাইছোঁ, মানে সেইটো কোমোৰাটো অলপমানে সেই হ'ব লাগিব পুৰঠ হ'ব লাগিব। পকা কোমোৰা বুলি কয়। কোমল কোমোৰা কোমোৰাটো নহয়। মানে এতিয়া অলপ মানে হেৰি হয়।
অ' সেইটো বকা কোমোৰা বুলি কওঁ।
অ' অ' সেইটো সেইটো হ'লে বেছি টেষ্ট হয়।
সেইটো সাৰ মানে বকা কোমোৰা মানে সাৰ খাইয়ো ভাল লাগে, মাছৰ মাঠা এইবিলাক দিলে
উম।
বা মাছৰ মাঠা দি মূৰিঘন্টও ভাল লাগে।
অ' মূৰিঘণ্টাও ভাল লাগে।
ভাল লাগে গাওঁৰ অঞ্চলত মানে ভাল লাগে ভাত। মানে বিয়া চিয়া ভাতৰ সেইটো ভাল লাগে মানে আমাৰ ইয়াত আৰু ভাল নালাগে।
অ' অ' আৰু হেৰি ভাত খুৱাইছে এই যে কলৰ যে চতিয়া বুলি কয় কলৰ অ' অ' তাত ভাত খুৱাইছে ইমান খোৱাদ লাগিছে। দে।
লাগে সেইবা
বিৰাত ভাল লাগে, সেইবিলাকতো আজিকালি দেখিব টাউনত দেখিবই নাপায় অ কলপাতত নাই অঁ তাত সেইবিলাক খুৱাইছে।
কলগছৰ কলগছডালৰ কিমান কামত আহে।
উম।
কলৰ মানে পচলা খাব পাৰিল অ কলগছ তাৰ পৰা কল-'
উম কলফুল উ উ উম
কলফুলৰ পকৰা খাব পাৰি কলফুল ভাজি খাব পাৰি।
মানে কলদালে যে মানে একদম উপকাৰী,,
পাৰি আমাৰ তাৰে এদাল আছিল এই বান্দৰে আৰু সৰি খিনি পেলাই
অ তোমালোকৰ তাতেতো আগতে বহুত আছিল এটা সময়ত উম মানুহে বিয়া না মানুহে গৈছিল চোন তাত।
অ লৈ লৈ গৈছিল। আগতে পুৰা ভৰ্তি আছিল কলগছ।
হম।
দিয়া নাই এইফালে কলগছ আছে। অ আজিকালি আৰু কলপাতৰ কিবা মটৰ বনাই।
অ
মেচিনত,,
অ', অ'। অ', মোবাইলত দেখা পাওঁ, অ'।
আৰু কলগছৰ কলগছটোৰ ওপৰটো কাটি কিনে মাজত পানী যি ওলায়
অ'।
অ', সেইটো কিবা কেলচিয়াম না কি-কিহৰ কাৰণে ভাল। পানী অ', কিতনি বেয়া নহয় নেকি? কল, নহয় নহয়, কলগছটো কলগছটো ওপৰতো পুৰা কাটি দিব লাগ
অ', মাথা ৰাতিও যে পানী ওলাই
অ', তাৰ মানে কাটি কিনে তাত পলিথিন দি থ'ব লাগব। পিছদিনা ৰাতিপুৱা, সেই পানীটো, একদম মানে নাৰি লৰ পানীৰ নিচিনা হয়। তেনেকুৱা দেখিছো, সেই পানীটো খালে বহুত ভাল।
অ'।
বেলেগ দেশত তেনেকুৱা দেখিছোঁ আৰু পোৱাত
অ'। অ', ভাল হ'ব, কলগছটো মানে উপকাৰী বস্
উপকাৰী আৰু এই কলগছতটো মানে এডাল কা তিলে দছডাল হয়, যদি মানে শিপাটো থাকে।
উম, এই মোৰো এবাৰ ইয়াতে হৈছিলে, মাত্ৰ এডাল পুটিছিলো
এডাল মালভোক, অ', কিবা এটা গাছ লগাই-লগাইছিলা ন
অ', এ-এই এডাল পুতিছিলো, মানে এ সডাল মান হৈ গৈছে, তাৰপিছত মোৰ ঘৰৰ পিছালত জংঘল হয় ন, এইকাৰ মানে আৰু মানে সাপ চাপো আহিব পাৰে, সেইকাৰণে গোটেইবলাক উঠাই দিছোঁ।
কিয় উঠাইছা, এডাল হ'লেও ৰাখিব লাগছিল।
মানে মোৰ পৰা উঠাই দিছো, বেলেগত পুতিছো। এ তাৰ পৰা এতিয়া, অ' তাৰ পৰা খালো আমি কল, আৰু একঠক কল সেইদিনাখন বতাহত পৰিলে। আমি তাৰ পৰা খাই আছো, যদুমণি কল বুলি কয়।
অ', তাৰ পৰা তাতে উঠাই নি কেনে তাতে হৈছেই। অ' হৈছে, অ', হৈছে যদি ঠিকেই আছে। মালভোগ কলৰ পুলি লগাব লাগে।
অ', আমাৰ এখেতৰ এজন বন্ধু আছে ছয়গাঁৱৰ, আনিব হৈ আছে মালভোগ কলৰ পুলি, উম উম, কিন্তু এইটো হেৰি, আনিব যোৱা নাই, আৰু পিছে আমাৰ ইফালেও এতিয়া বান্দৰ নাথাকিলে কি হ'ব, এই এই হাতী
হাতী খাই নেকি, অ' হাত
অ', হাতী ওলাই আজিকালি। সেইকাৰণে হাতীৰ কাৰণে কলগছ-চছবোৰ পুতিলেও কল চল বিলাকৰ কাৰণে ভয় লাগে।
দিনত ওলাই নে ৰাতি ওলাই? দিনত, ৰাতি ওলাই দিনত নোলায় ন?
নেউল দিনত নোলায়, ৰাতি পুৰা জাকে জাকে আহে। উম। আমাৰ এইখিনিতটো অলপ কমেই, আ-তথাপিতো আহে আমাৰ তাতো-আমাৰ তাৰো আগত, ৰঙা মাটি বুলি কয়, সেইফালেটো একদম বহুত আহে হাট-বান্দৰ যেনেকৈ তোমা-তোমালোকৰ তাতে, অ' পাহৰুৱা-পাহাৰৰ পৰাই নামি তি আহে অ'। যোৱাবাৰৰ তাৰে আগৰ বাৰ মা মোৰ
ৰাতি দেখোন ঘৰ চৰ ভাঙি দিব।
এ নাখায় নাহে নাভাঙে কিন্তু সিহঁত হে মানে কিবা থাকিলে মানে আমাৰ এইখিনিত নাই কাৰো ঘৰত এতিয়া কলগছ চলগছ
এই মানে এখন চোতালত তোমালোকৰ চোতালত আহি পোৱা নাই
বেলেগ ঠাই ঠাই অ বেলেগ পিছৰ চাই ফিল্ড এখন এ আছে এ তাতে ফিল্ডলেকে আহিছে আৰু তাৰমানে আমাৰ ওচ ওচৰতে বাৰীয়ে ঘত কলগছ লাগি আছে খাই পেলাই গুচি গৈছে একো নকৰে
অ নাই কেতিয়াবা ঠিক নাই না খং উঠি থাকিব পাৰে কেতিয়া ৰুদ্ৰমু ধৰব পাৰি না কিমান দেহা পাওঁ হাতীয়ে ঘৰ ভাঙা আনকি মানু হ কুচি দিয়ে এ চাবা অলপ,
অ ধৰ, গাঁৱৰ মানুহবিলাকে উঠে উঠি পেলাই উঠি পেলাই ফটকা মাৰে তাৰপিছত, ত বান্তল বজাই, একো নকৰে মানুহ কো নিষ্টয় হ সেইটো বস্তু ৰখাব, নোৱাৰি অ গনেশৰ বাহন হয়। এইদিনা দুটা আলহী আহিছিলে আমাৰ তাত অ আল, আলহী আহোতে মোক কৈছে মই থাকিব ক'লোৰ পেহী থাকা সেনেকে কলো। কৈইছে নাথাকো আমাৰ তাত বিৰাট হাতীৰ উৎপাত ৰাতি ভয় লাগে। মা মানুহ নাথাকিলে ঘৰত বাৰ হেৰি কৰিব সেই ভয়তে নাথাকিলে। সেইফালে আৰু বেছি উৎপাদ ন।
ঘৰ চৰ যুলি ভাঙি দিয়ে ঘৰৰ ভিতৰতো মানুহো থাকে।
অহ
অ তোমালোকৰ সেইফালেছো পাহাৰ না বহুত,
পাহাৰ অ পাহাৰ আছে যে। পাহাৰত যাব খাব নাপায় অ আৰু মন্দিৰ আছে সেইফালে আছে ইহতি
অ বিৰাট ধুনীয়া এইবাৰ আৰু আহি আছে নে পূজা আহিবা নহলে মনসা পুজাত যে আৰ আইবি ভাদ মাহত হ'ব আহ আহ আহিবা এবাৰ আহিছিলা ন। অ এইবাৰো আহিবা যদি। অসুবিধাত নপৰা অ মাইনাজনিলগত আহিবা। উ অ বঢ়িয়াকৈ গাড়ীখনতো যাব পাৰিম। অ ভাল লাগে। এনে কিন্তু এদিন ফ্ৰী হিচাপত আহিব পাৰা ফ্ৰী হিচাপত চাব ভাল লাগে। সেইদিনা পূজাৰ দিনা নহয় মানুহতে আহি থাকে উম
তেতিয়া মানে মানুহ বিলাক যায় তাতে চাবৰ কাৰণে।
উম, অহ, মন্দিৰত যায় পূজা চুজা কৰিব। উম থাকে দিয়ে তাত খানা চানা খাব আহি মানুহ বিলাকে পিকনিকৰ দৰে আ আহি থাকে অলপ দিন আগতে আমাৰ দেওৰ এজনে তাতে সেই কৰে নহয় কাম কৰে অ বোলে এ, এই মাৰোৱলি মানুহে খানা খাব আহিছিলে আমাৰ দেওৰজনেও খালে তাতে। তাতে নিৰামিষ নহয় নহ নহয় চ খাব পাৰি তলত ফিল্ডত অ এনে মা হেৰি বিহুত খাব আহিব পাৰ এতে লগ হৈ খৰিহঁতৰ লগত বিলাক লগ হৈ অ, এইবাৰ মানে এনে অ, এইবাৰ নহলে এনেকুৱা আহিব পাৰা। উম
আজিকালি মানুহ বিলাক আৰু যাব ইচ্ছা নকৰে না
সেইটো
মানে ঘৰতে থাকি ভাল পাই।
অ' আৰু যে এ মানে প্ৰাকৃতিক দুৰ্যোগ, যতে এতিয়া যি
যেতিয়াই তেতিয়াই অঁ, এতিয়াটো এইটো টাইমতো তেনেকুৱাই হৈ আছে।
অঁ সেইকাৰণে মানুহে আজিকালি মানে
মানে কতো যাব ইচ্ছা নকৰে আৰু। হঠাতে বৰষুণ হঠাতে ভূমিকম্প ভূমিশ্লেষন এইবিলাক হয়।
উম সেইটো কাৰণত মানে ভয় লাগে যাব। তথাপিও এইখিনি আহিব পাৰি বেছি দূৰ নহ
এখিনি বেছি নহয়। দূৰ নহয়। আৰু এটা মন্দিৰ আছে যি, তাতো হয় নহয় মন
অঁ তাতটো আ গৈছোঁ। এইবাৰচোন আহিছিলা তুমি এতে, তাতো গৈছিলো নহয়। অঁ এইবাৰো আহিবা। এইবাৰো আহি ভাল লাগিব উম।
মহাত্মা। এইবিলাক।
অ'।
আছৰিত লাগে।
অঁ, ভাল লাগে। তেতিয়া বাবুহঁতে নাছিল নেকি? অ' আছিল, আছিল। থৈ গ, থৈ গৈছিলো মানে অঁ অঁ দি থৈ গৈছিলো অ'। অ' সৰু আছিল যে।
আৰু দেউদিদি বিলাক যে নাচিছি। আৰু কোনোবা, আমাৰ লগত কোনোবা আৰু গৈছিল নহয়। নাই অকলেই গ'লো।
অকলে গৈছ। উ, উ, অ' যাৰ কেইজনী গৈছে সিহঁতে বেলেগকৈ।
এইটো ভাদ মাহত হয় নহয়? অ অ এতিয়া পূজাৰ সেইবিলাক আহি আছে আৰ চিজিন। কৃষ্ণ জন্মাষ্টমী
অঁ হেৰি কৰিব পাৰা, এনেকুৱা আমাৰ তাত পূজা চূজা চাই আহি ইয়াতে বাইদেউহঁতৰ ঘৰত থাকিব পাৰিবা। আমাৰ তাত লাগে নালাগে থাকিব।
অ' সেইটোও কৰিব পাৰি।
অঁ। এদিন থাকি যাব ইয়াতে। তাত পূজাটো চাইলো, এয়া বাইদেউহঁতকো লগ ধৰি গ'লে। হেল্লো
আৰু ইয়াতে সেইদিনা কামাখ্যাটো হয়।
অ কামাখ্যাত, অঁ কামাখ্যাতে হয়।
কামাখ্যাতেটো বহুতকেইটা দেগাৰৰ ওপৰত নাচে। অ ডেগাৰবিলাক মানে কেনেকুৱা লয়। কিছুমানেটো মুখত লয়।
অ' আৰু মুখৰ জিভা, জিভাখনৰ ওপৰত লৈ পেলাই আৰু মানে থেকেৰা, থেকেৰাই দিয়ে।
তাৰে ওপৰত আৰু মানুহ উঠে।
মানুহ উঠে। আচৰিত! সঁচা কথা ভগৱান আছে। আৰু জিভাৰ ওপৰত লৈ পেলাই থাক, অঁ আৰু মই এটাই আচৰিত পাওঁ জিভা ওপৰত জিভাৰ ওপৰত যে ডেগাৰখন, তাপিছত আৰু থেকেৰাই দি। অ' ককচোন।
অ' আৰু যে ওপৰত উঠে। গাৰ ওপৰত উঠে। ইটো সিটো কিবা আছৰি সেইখিনি সময়ত সঁচা